হেল্ল'।
শুনোই পাইছা নে নাই?
উম, শুনিছো শুনিছো, মোৰ মাততো শুনি পাইছানে?
উম, শুনিছোঁ শুনিছোঁ। কি কৰিছা?
কি কৰিবা তোমাৰ এইয়া ভাত পানী খালো, খাই বৈ এনেকুৱা গৰম। তোমাৰ ৰাস্তাৰ ফালে ওলাই আহিছোঁ, অকমান খোজ কাঢ়ি দিছো।
অ', ভালেই কৰিছা, ভালেই কৰিছা, আজিকালি মানুহ বিলাকে কিন্তু খোজ-চোজ নকঢ়াই হৈছে, গম পাই
নকাহেই অ'।
উম, তাকে বাকি ভাত পানী খালা ন'?
উম, ভাত-পানী খালোঁ খালোঁ।
অ', কিহে খালা ভাত-পানি?
ভাত পানী তোমাৰ এইয়া দালি বনালে, তাৰপিছত এনেকুৱা ভাজি এখন বনালে মিক্স চবজি, সেই তেনেকেই খালোঁ আৰু।
অ', অ', অ', বাকি খবৰ খাতি কোৱাচোন?
উম, খবৰ খাতি তোমাৰ ভালেই ভালেই।
অ', আমাৰো ভালেই ভালেই বাৰু দেই। তাকেই আজি ইমান দিনৰ মূৰত ফোন কৰিলা, কিবা মনত পৰিলে?
অ', তোমাৰ মনত পৰিলে মানে, এইকেইদিন অকমান কামত লাগি আছিলোঁ, ঘৰুৱা কামত। সময়ো পোৱা নাই, তাৰপৰা আজি সময় পালো, মই বোলো ফোন এটা কৰো। মানে বিশেষকে মোৰ তোমাৰ লগত কথা এটা আলোচনা কৰিবলগীয়া আছ ছিলে মানে, বিষয় এটাৰ ওপৰত। কথা মানে এই, আজিকালি চাবাচোন, তুমি ৰাস্তা পথাৰৰ ফালে যদি মন কৰা। আমাৰ গাওঁ অঞ্চলতেই হওঁক বা চহৰ অঞ্চলতেই হওঁক, এই ইলেক টিক যান-বাহনসমূহ তুমি দেখিছানে বাৰু?
অ', ইলেক্ট্ৰিক যান-বাহন অ', ইলেক্ট্ৰিক যান-বাহন সমূহ দেখি শিকিছোঁ বাৰু দেই, এতিয়া মানে সেই বহুতে কি কৰিছে, তোমাৰ ইলেক্ট্ৰিক যান-বাহনেই চলাই, গম পাইছা। মানে আজিকালি, অ', মানে কি হয়? এতিয়া তোমাৰ তেলৰ হেৰি টো বাঢ়ি গৈছে যে।
অ', অ', এতিয়া
গৈছে ন'।
হয়, হয়, এতিয়া মেইন কথাটো কি হৈছে মানে, আমি যদি চাওঁ ভালদৰে আমি তোমাৰ ৰাস্তা পথৰ ফালে ওলাই গ'লে বা আমাৰ গাঁও অঞ্চলতে হওক য'তে হওক এই ইলেক্ট্ৰিক বাহনৰ মানে পৰিমাণটো বৃদ্ধি পাই গৈছে দিনক দিনে। কিন্তু সেইটো এটা আচলতে ভাল কথা, কাৰণ এতিয়া যদি আমি লক্ষ্য কৰো আমাৰ যিসমূহ আমাৰ ধৰা ইন্ধনত চলা যান বাহন আছে দেই যিবিলাক ধৰা পেট্ৰল, ডিজেল এইবিলাকত চলে, এই যান, এই যান-বাহন বিলাকে আচলতে বহুত অ' অত্যাধিক খৰচী, আৰু কি হয় এই যান বাহন বিলাকে আমাৰ পৰিৱেশৰ ওপৰত মানে বহুত প্ৰভাৱ পেলাই, মানে এতিয়া যদি আমি চাওঁ তেনেহ'লে আমি দেখিম যে এখন গাড়ীয়ে তোমাৰ পেট্ৰলত চলা বা ট্ৰলত চলা এখন গাড়ীয়ে তোমাৰ যেতিয়া গাড়ীখন চলিব তেতিয়া কি হ'ব বহু পৰিমাণে তেল পুৰে, মানে ধৰা পেট্ৰল, ডিজেল এইবিলাক পুৰে আৰু আমি জানো যে পেট্ৰল, ডিজেল এইবিলাক হৈছে আমাৰ খনিজ তেল এইবিলাক আমাৰ ম তলৰ পৰা খান্দি উলিওৱা হয়। আৰু সেই ক্ষেত্ৰত যদি আমি চাওঁ এই গাড়ী বিলাকৰ কি হয় এক লিটাৰ পেট্ৰলত খুব বেছি আমাৰ চলিব পাৰে চল্লিশ কিলোমিটাৰ, মানে মেক্সিমাম চল্লিশ কিলোমিটাৰ, আৰু কি হৈছে আজিকালি যিবিলাক দামী দামী গাড়ী, এই গাড়ীবিলাক তোমাৰ যিবিলাক আচলতে ফাংচন মানে ইঞ্জিন হওক তাৰপিছত সেই গাড়ী বিলাকৰ ধৰা বিভিন্ন পাৰ্টচ থাকে ন আৰু বৰ্তমান যুগৰ গাড়ী বিলাক ইমানেই পাৱাৰফুল যে সিহঁতৰ সেই গাড়ী বিলাকৰ কাৰণে এক লিটাৰ তেল আচলতে একোৱেই নহয়। আচলতে এনেকুৱা লাগে যে সেই গাড়ী বিলাকত যেন এক লিটাৰ তেল ভৰালে ষ্টাৰ্টএ নহ'ব তেনেকুৱা লাগে। কিন্তু সেই ক্ষেত্ৰত আমি যদি চাওঁ এখন গাড়ীয়ে তোমাৰ এশ কিলোমিটাৰ অতি কৰিবলৈ এখন ইন্ধনত গাড়ীয়ে তোমাৰ নাই বুলি কলেও পাঁচ ছয় হাজাৰ মান টকাৰ তোমাৰ তেল খাই দিয়ে, কিন্তু তাৰ বিপৰীতে যদি চাওঁ আমাৰ ট্ৰিক যিসমূহ যান-বাহন এই যান বাহনসমূহ তুমি ধৰা ৰাতি তুমি ফুল চাৰ্জ দি সৈদিনা আৰু কি হৈ এই চাৰ্জ দিওঁতে কি হৈ আমাৰ বেছি বিদ্যুতৰ প্ৰয়োজনো নহয়। মানে খুব কম বিদ্যুতত ধৰা আমাৰ কামটো হৈ যায়, আচলতে সেই পাঁচ ছহেজাৰ টকা তেলৰ বিপৰীতে আমি এইফালে ধৰা
আমাৰ পাঁচশ টকা অ', পাঁচশ পোন্ধৰশ টকা সিমানেই হয় আগে আৰু অ',
আমাৰ প পাঁচশ পোন্ধৰশ মান টকা হেৰী কৰিলে আচলতে ধুনীয়াকে আমি চলিব পাৰো। সেই তেনেক্ষেত্ৰত যদি চাওঁ আমাৰ এই ইলেকট্ৰিক যান বাহনসমূহে আমাৰ বিভিন্ন ধৰণে আমাৰ খৰচটো আমাৰ কমাই তুলিছে।
হয়, হয়। অ', শুনি আছো, শুনি আছো।
অ', অ', মানে ধৰা সেই ক্ষেত্ৰত অ', এতিয়া ধৰা আমি যদি সেই ক্ষেত্ৰত আমি চকু দিওঁ তেনেহ'লে আমি দেখা পাও যে ইলেক্ট্ৰিক যান বাহনসমূহে আমাৰ বিভিন্ন ধৰণে আমাৰ সহায় কৰিছে। আৰু কি হয় তোমাৰ ইলেক্ট্ৰিক যান বাহনসমূহত কি হয় তোমাৰ কোনো ধৰণৰ প্ৰদূষণ নহয়, আৰু কি হয় এই যান বাহন সমূহৰ তোমাৰ ধৰা প্ৰদূষণটো নহয় নহয়, আৰু লগতে কি হয় এই তোমাৰ যিসমূহ চাউণ্ড শব্দ যে ওলাই আমাৰ ইন্ধনত চলা যান বাহন সময়ত চাব হোন আমাৰ বহুত চাউন্ড ওলায়, যিয়ে কি কৰে আমাৰ শব্দ প্ৰ কিনো কৰে আচলতে, কিন্তু তেনে ক্ষেত্ৰত যদি আমি ইলেক্ট্ৰিক যান বাহনৰ ক্ষেত্ৰত চাওঁ, এই যান বাহন বিলাকে প্ৰদূষণৰ ফালে একো নকৰেতো নকৰে আৰু তাৰ ওপৰত কি কৰে এই তোমাৰ হেৰিয়ত ধুৱা নুলাই কাৰণ, যিহেতু তোমাৰ ইলেক ইলেক ট্ৰিকত চলে মানে ধৰা এ হেৰিত কাৰেণ্টত চলে। এইবিলাকৰ পৰা কোনো ধোঁৱ নোলাই আৰু এটা বস্তু খুব প্ৰধান কাৰক এটা আমি যদি লক্ষ থ কৰোঁ এই যিসমূহ ইন্ধনত চলা যান বাহন আছে, এই যান বাহন সমূহ কি হয় যিহেতু তেলত চলে আৰু ইঞ্জিন বহুত মানে পাৱাৰফুল, এই গাড়ী বিলাকত কি হয় বহুত স্পীড আছে। মানে অতি মাত্ৰা স্পীড আছে। এতিয়া আমি কেতিয়াবা দেখিবলৈ পাওঁ কিছুমান ডেকা লৰাই কি কৰে তোমাৰ বিভিন্ন ধৰণৰ চাৰ দিল যাওঁতে এই দামী দামী একদম পাৱাৰফুল ইন্ধনত চলা গাড়ী বিলাক লৈ যাব। তাৰপিছত যাওঁতে ঠিকে থাকে তাৰপিছত যেতিয়া সেই পাৰ্টি চাৰ্টি কৰে, পাৰ্টি কৰি ঘূৰি অহা টাইমত তেওঁলোকে ইমানে স্পীডত গাড়ীখন চলাই আহে তেওঁলোকৰ এনেকুৱা হয় যেন টাৰ্নিঙত তেওঁলোকে গাড়ীখন কাটিবই নোৱাৰিব
অ', এ তেনেকুৱা হয় নহয় গম পাইছা নাই? মানে এ যিহেতু সিহঁতে ড্ৰিংকচ কৰি আহে ন' ড্ৰিংকচ কৰি আহিলে কি হয় ড্ৰিংকচ কৰি আহিলে কি হয় মানে তোমাৰ হেৰি সিহঁতে মানে কন্দলটো নাথাকে
নাথাকে সেইটোৱে আচলতে তেওঁলোকে বুজি নাপায় যে গাড়ীখন কিমান স্পীডত আহিছে। তেওঁলোকে সেই তেনেকুৱা ক্ষেত্ৰত কি কৰে ফুল স্পীডত আহি তোমাৰ হয় ক'ৰবাত খুনিয়ায় দিব নহলে টাৰ্ণিং চাৰ্ণিঙত তোমাৰ ব্ৰেক মাৰি ৰখ ৰখাব নোৱাৰি য'ত ত'ত গাড়ী মানে বাগৰি যাবগে মানুহৰ মৃত্যু হয় যাব, কিন্তু তাৰ বিপৰীতে যদি আমি ইলেক্ট্ৰিক যান বাহনৰ ক্ষেত্ৰত চাওঁ এই যান বাহন বিলাক আছে আচলতে, এই সেইবিলাক যান বাহন যিমান স্পীডত যায় এইবিলাক বাহনত কিন্তু সিমান নাথাকে থাকে মানে ধৰা যিবিলাক যিবিলাক বেছি পাৱাৰফুল ইলেক কাৰ সেইবিলাকত থাকে, কিন্তু আমাৰ নৰ্মেল কাৰৰ লগত যদি ইলেক্ট্ৰিক কাৰ বিলাক আমি তুলনা কৰো তেনে ক্ষেত্ৰত কি হয় আমাৰ বেছিছে বেছি মেক্সিমাম কিমান যাব এইটি যাব বা নাইনটি যাব। সেই তেনেকুৱা ক্ষেত্ৰত কি হৈছে আচলতে প্ৰদূষনটো কমিছে কমিছে আৰু লগতে কি হয় আমাৰ যিটো এক্সিডেন্ট কমি গৈছে হয়, এক্সিডেন্টৰ মাত্ৰা কমাৰ লগতে আমাৰ মানুহৰ যি মৃত্যু তোৰ হাৰ, সেইটো আগতকে মানে খুব কম বেছি পৰিমাণে হলেও কমিছে।
কমিছে কমিছে গতিকে তুমি সেইটো এটা গুৰুত্বপূৰ্ণ কথা কৈছা বাৰু দেই আমাৰ এতিয়া মানুহ বিলাকৰ কি হৈছে এতিয়া ইলেক্ট্ৰিক আমি এতিয়া আমাৰ যেতিয়া আমাৰ মানুহ বিলাক ইলেক্ট্ৰিকৰ পিনে আগবাঢ়িছো এ কি হব আমাৰ দেশখনৰ তোমাৰ উন্নতিটো বেছি হ'ব গম পাইছা নাই?
হয়, হয়,
এতিয়া আমি যদি ইলেক্ট্ৰিকৰ দিশে চাওঁ ইলেক্ট্ৰিকৰ তুমি এতিয়া বহুত কথা কৈছাই। যে ইলেক্ট্ৰিক যান বাহন সমূহৰ কি হয় প্ৰদূ্ষন নহয়। গম পাইছা নাই তোমাৰ এতিয়া নৰ্মেল এতিয়া পেট্ৰলত চলা গাড়ী বিলাকৰ কি হব তোমাৰ শব্দ প্ৰদূষনো হব বায়ু প্ৰদূষণো হব, গম পাইছা নাই কিন্তু সেই আমি যদি তাৰ পৰিৱৰ্তে যদি ইলেক্ট্ৰিক ভেহিকল বিলাক চাওঁ ইলেক্ট্ৰিক যদি যান বাহন বিলাক চাওঁ তেতিয়া কি হ'ব তাৰ পৰা কোনো ধৰণৰ শব্দও নোলায় গম পাইছা নাই অ তাৰপিছত আৰু তাৰ লগতে কি হয় আ যিটো আমি হেৰি বুলি কওঁ মানে তোমাৰ বাই মানে ধোঁৱা চোৱাটো নোলায় ন তাৰ পৰা গতিকে তোমাৰ বায়ু প্ৰদূষণো ৰোধ পায়।
হয়।
আৰু কি হয় আমি ইলেক্ট্ৰিক সেইখিনি চলালে কি হয় আমাৰ তেলতটো হয় তেল যিহেতু ইলেক ট্ৰিকসমূহ তেলত নচলে ন।
হয় অ'।
কি হয় সেই খনিজ তেলসমূহৰ তেলসমূহো মানে ৰক্ষা পৰে বহু পৰিমাণে। গম পাইছা নে?
উম, উম।
এতিয়া তোমাৰ ধৰি লোৱা আমি এখন ইলেক্ট্ৰিক গাড়ী লৈ গ'লে তোমাৰ খুব কম খৰচত আমি অলপ দূৰৰ পৰা আমি ঘূৰি আহিব পাৰো হয় নে নহয়?
হয়, হয়, অ'।
আমি যদি তাৰ পৰিৱৰ্তে পেট্ৰলত চলা এখন গাড়ী লৈ যাওঁ তেনেহলে কিন্তু সেই পেট্ৰলত চলা গাড়ীখনে কিন্তু বহুত তেল খাব গম পাইছা নাই। তুমি অলৰেডি সেইটো কথা কৈ চাই গম পাইছে নাই। হ'লেও মই আকৌ এবাক কৈ দিছো মানে। কথাটো গতিকে আমি যদি আমি ইলেক্ট্ৰিক গাড়ীৰ দিশে যদি আমি দিনক দিনে আগবাঢ়ি যাওঁ গম পাইছা নাই তেনেহলে আমাৰ দেশখন হয়তো আগলৈ তোমাৰ বহুত উন্নত হৈ যাব।
উন্নত হ'ব হয়।
প্ৰাকৃতিক সম্পদসমূহো তোমাৰ ৰক্ষা
ৰক্ষা পাব হয় আৰু লগতে প্ৰদূষণমুক্তও হ'ব।
হ'ব অ যিহেতু তাৰ পৰা একো প্ৰদূ্ষন নহয় ন গতিকে সেইটো আচলতে আমাৰ অ' আমাৰ দেশখন উন্ন উন্নয়ন কৰাটো সেইটো এটা মানে ভাল চৰ্চ বুলি আমি ধৰি পাৰো ইলেকট্রনিক যান বাহনত। গতিকে সেই ইলেকট্রনিক বাহনৰ আমি যিমান পাৰো সিমান সিমান আগুৱাই নিবলৈ চেষ্টা কৰিব লাগে।
হয়, হয় কৰিব লাগে।
কাৰণ ই ইলেক্ট্ৰিক বাহনে কি কৰিব আমাৰ ভৱিষ্যততটো আমাৰ মানে উজ্বলাই আনিব গম পাইছা নাই। এতিয়াতো তোমাৰ সকলো বস্তুতটো ইলেক্ট্ৰিকে হৈ গৈছে গম পাইছা নাই অ' এতিয়া তোমাৰ সেই পানী উঠোৱা মটৰটো পৰা ধৰি মেলি একেবাৰে খোৱা বোৱা লৈকে আৰু সকলো আজিকালি তোমাৰ ইলেক্ট্ৰিকতে হৈ যায়। কাম বিলাক গতিকে অ' ইলে টিক বস্তু খিনিয়ে ব্যৱহাৰ কৰিলে কি হয় আমাৰ পৰিৱেশৰ প্ৰদূষণতটো খুব কমেই হয়
কম হয় হয় অ'।
তাত একো প্ৰব্লেম নহয় গম পাইছ নে গতিকে সেইটো কাৰণে আমি যিমান পাৰো গম পাইছা নাই সিমান আমি ইলে ইলেক্ট্ৰিকৰ দিশে আগবাঢ়িব লাগে ইলেক্ট্ৰিক যান বাহনৰ দিশে আগবাঢ়িব লাগে। তেতিয়া কি হ'ব ধৰি লোৱা এতিয়া তুমি কৈ চাই কিছুমান গাড়ী তোমাৰ ধৰি লোৱা লিমিটৰ লিমিটৰ থাকে ন।
উম, উম।
তেতিয়া কি হয় সেই গাড়ী বিলাকৰ লিমিটৰটো যদি থাকে তেনেহলে আমি অত্যাধিক স্পীডত যাব নোৱাৰো গম পাইচা নাই। যিহেতু লিমিটৰ থাকে গতিকে এটা লিমিটত গৈ মেলি অট'মেটিক ৰখি যাব। গতিকে সেইফালৰ পৰা চাবলৈ গ'লেও আমাৰ ইলেক্ট্ৰিক সেইখিনি ভাল আৰু কি হয় ইলে ইলেক টিকৰ পৰা আমাৰ মাইলেজ বহুত বেছি পাওঁ।
বেছি পাওঁ হয় হয়।
গতিকে সেইটো আমাৰ অ সময়ৰো তোমাৰ সুবিধা। হয়, সময়ো সঞ্চয় হয়, আৰু তাৰ লগতে আমাৰ অত্যাধিক খৰচৰ পৰাও, আমি আমাৰ ৰাহি হৈ থাকে।
ৰাহি হয়, হয়, হয়।
ক্ষেত্ৰত চাবলৈ গ'লে ইলেক্ট্ৰিক অ, যান বাহনসমূহ আমাৰ বহুত সুবিধা গম পাইছা নাই? ইলেক্ট্ৰিক যান বাহন বোৰে আমাক বহুত সুবিধা দিয়ে। গতিকে আমি সেই ইলেক্ট্ৰিক যান বাহনৰ দিশে আগবাঢ়িব লাগে আৰু, এতিয়া সেই পেট্ৰলত চলা গাড়ী বিলাক যিমান পাৰোঁ সিমান কম ব্যৱহাৰ কৰিব লাগে, গম পাইছা নাই? এতিয়া তোমাৰ সেই তে-তেলৰ দাম বিলাক বাঢ়িছে দেখিছা নাই? এতিয়া তোমাৰ সেই এতিয়া তোমাৰ কৰ'ৰবাত যুদ্ধ, তোমাৰ যদি আমাৰ দেশৰ সৈতে যদি কাৰবাৰ যুদ্ধ হয়- গম পাইছা নাই? তেনেহ'লে তোমাৰ সেই সেইবিলাকো পেট্ৰল চেট্ৰল বিলাকতো একেবাৰে বন্ধ হৈ যাব। যাব, গম পাইছা নে? গতিকে তেতিয়াতো একেবাৰে চলাব নোৱাৰা হৈ যাব। মানুহ বিলাকে, পেট্ৰলৰ গাড়ীসমূহ, তেতিয়া সেই আমাৰ হেৰি খিনিহে থাকিব, এই ইলেক্ট্ৰিকত চলা গাড়ী সমসমূহে থাকিব, গম পাইছা ছা নাই? সেইকাৰণে-সেইকাৰণে তোমাৰ সেই এতিয়া ধৰি লোৱা সেই তেলসমূহ যেনিবা আমি গাড়ীসমূহতো পেট্ৰলত চলা গাড়ীসমূহতো সেই তেল বিলাকতে চলে ন', খনিজ তেলত চ লে। এতিয়া খনিজ তেলসমূহ হৈছে তোমাৰ অনবীকৰণ যোগ্য সম্পদ, গম পাইছা নাই? এতিয়া সেইটো কাৰণে আমি কি কৰিব লাগে, অনবীকৰণ যোগ্য সম্পদ সমূহৰ ব্যৱহাৰটো খুব কম কৰিব লাগে।
কম কৰিব লাগে হয়।
এতিয়া যদি আমি নবীকৰণ যোগ্য সম্পদসমূহৰ ব্যৱহাৰটো কৰো, তেনেহলে কি হব তোমাৰ আমাৰ সেই সম্পদ সমূহ মানে তোমাৰ বেছি ব্যৱহাৰ হোৱাৰ পৰা ৰক্ষা পাব, গম পাইছা নাই? আমাৰ ভৱিষ্যতলৈ সেই বস্তুবিলাক সম্পদসমূহ আমাৰ সংৰক্ষণ হৈ থাকিব। গম পাইছা নাই? সেইফালৰ পৰা চাবলৈ গলে তোমাৰ এই সে-সেইফালৰ পৰা চাবলৈ গলে আমাৰ বহুত সুবিধা। গম পাইছানে? এতিয়া যিখিনি আমি ইলে্ট্ৰিকৰ কথা পাতি আছো